হেল্ল' নমস্কাৰ। হেল্ল' নমস্কাৰ। আপোনোনাক বিহু ভাল লাগে নেকি! আপোনাক বিহু ভাল আপোনাক বিহু অহ। আপুনি বিহুক কি কি কৰে?
অ মোৰ বিহু ভাল লাগে।
আপুনি বিহুত কি কি কৰে।
মই বিহুৰ বিহু তিনিটা মাঘ বিহু।
হা।
আমাৰ বিহু তিনিটা মাঘ বিহু, বহাগ বিহু, কাতি। কাতি বিহু। অহ সেই তিনিটা বিহুতে আমি বহুত উ ভালদৰে উদযাপন কৰো। তুমি বিহুত কি কি কৰা।
মই বিহুত নাচিব যাওঁ। তাৰ পিছত লাৰু লাৰু পিঠা। এইকেইটা সব খাওঁ আৰু।
উম আৰু বিহু কেইটা জানানে তুমি।
তিনিটা।
অ কি কি কোৱাচোন বাৰু।
মাঘ বিহু, বহাগ বিহু আৰু তাত কাতিক বিহু।
আহ মাঘ বিহু কেনেদৰে পালন কৰা তোমালোকে।
মাঘ বিহু।
অ।
উম মাঘ বিহু। উ । উম নাচিব যাওঁ তাৰ পিছত লাৰু পিঠা। সেইকেইটা আছো খাওঁ।
উম আচ্ছা ঠিকে আছে বাৰু। অহ কৰিব লাগে।
আপুনি ক'ত ক'ত ফুৰি পাইছে।
আহ মই বহুত জাগাত ফুৰিছো মই গুজৰাট ফুৰিছো। বহুত জেগাত ফুৰিবলৈ গৈছো।
মই গৈছো গুজৰাট।
অ সেইটো ফুৰিছো। বহুত জোগা মই ফুৰিছো।
অ।
ঠিক কৰিলে। ঘিলা পিথা বাদ পানেতে। ধুনীয়া ধুনীয়া জাগগা ফুৰিছো হয় গুজৰাট গৈছো অসমৰ ক'বাত ক'বাত গৈছো। বহুত জেগা গৈছো।
হয়।
হয় হেল্ল' হয়। হয় কওকচোন আৰু আপুনি বিহুত কি কি কৰে। বিহু কেইটা।
তিনি প্ৰকাৰৰ।
অ হয় কওকচোন।
মাঘ বিহু বহাগ বিহু কাতি বিহু।
আৰু কি কি কৰে তিনিটা বিহুত।
তিনিটা বিহুত আমি প্ৰথমতে আমি মাঘ বিহুত। ভোগালী বিহু বুলি মানো তো মাঘ বিহুত আমি। লাৰু পিঠা নাৰিকল চাৰিকল এনেকে পিঠা চিঠা বনাও। আকৌ আপোনাৰ। উম এই ভেলাঘৰ জ্বলাও।
হুম। এনে অ ভেলাঘৰ আগদিনাখন খাই।
অ আগদিনাখন ভেলাঘৰত পিছদিনাখন জ্বলাও আগদিনাখন আমি উৰুকা দিনাখন আমি বিহুত।
আপোনাৰ খানা খাওঁ।
হুম।
তেনেকে চব মিলি আমাৰ গাঁৱৰ মানুহ বিলাক মিলি গাঁৱত বেছি। ভাল লাগে মানে। চহৰত ইমান এটা ভাল নালাগে চহৰত জুই জ্বলাবলৈ ঠাই নাথাকে বা ভেলা ঘৰত তেনেকোৱা। কে হেৰি নাথাকে। ত আমি অ জেগাতহে আকৌ চব। উম মানে কাৰেণ্টৰ বস্তু বিলাক বহুত থাকে ন লাইটৰ বস্তু বিলাক ত সেইকাৰণে জুই। জ্বলাবলে ভয় অলপ গাওঁত এনে আপোনাৰ পথাৰতো। কৰি থাকে কোলা তাতে আমি। ভেলাঘৰ বনাও বিশেষকে এ ধানৰ যে নডি উম নলী বুলি কয় যে। যে নলি।
হয় হয় হয়।
কাটাৰ পিছত তলত যে থাকি যায় সেইখিনি কাটি আমি। ধুনীয়াকে ঘৰ বনোৱা নিচিনাকে ঘৰ বনাও তলাতল ঘৰ বনাও। ঘৰে বনাও আৰু তেনেকে তাৰপিছত তাতে আমি অ তলাতল ঘৰ বনা ৰং ঘৰ বনাও তেনেকে তাৰ পিছত তাতে আমি ধুনীয়াকৈ ৰাতি খানা।
হয়
চবেই মিলি খানা খাওঁ ডাঙৰকে তাৰছত ৰাতিটো আমাৰ এ বাৰটা এটা দুটামান বাজি যায় খানা অনা খাই মেলি তাৰপিছত ৰাতিপুৱাই আৰু ৰাতিপুৱা গা পা ধুই আমি আকৌ ভেলা ঘৰটো পূজা কৰো একচেলি ভেলাঘৰক পূজা কৰো ধুনীয়াকৈ পূজা চূজা কৰি সেই যে আমি লাৰু পিঠা যে বনাও ৰাতি যে বাৰট এতালৈকে যে বনালো সেই লাৰু পিঠা চব যিমান খিনি বনাইছো আৰু যি যি বনাইছো ঘৰত এইবিলাক গোটাই বস্তু অগ্নি দেৱতাক আগবঢ়াম
হয়
পূজা চূজা কৰি অগ্নি দেৱতাক আগ বতছত আমি ভেলা ঘৰটো জ্বলাও আচাত আমি নহয় সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ লওঁ
উম হয় হয় হ নতুন নতুন কাপোৰ দি
নতুন কাপোৰ সিদিনাখনতো থাকেই যেনিবা। নতুন কাপোৰ পিন্ধো। আ' গামোচা-চামোচাে পাৰিলে গামোচা। চা চামোচাও তেনেকে ডাঙৰক দি কিনে সেৱা কৰো কাপোৰ কানি দি সেৱা কৰো। বা পইচা চইচা দিও সেৱা কৰো। তেনেকে আৰু মাঘ বিহুতটো আমি তেনেকে মনাও।
হয় আৰু বহাগ বিহু?
বহাগ বিহুতো আপোনাৰ বহাগ বিহুতটো হ'ল ভোগালী বিহু হেৰি আপোনাৰ ৰঙালী বিহু।
হয়।
ত ৰঙালী বিহুত আমি অ ধুনীয়াকে সাজ-কাচি লৈ নতুন কাপোৰ পিন্ধি। বিশেষকে মুগা কাপোৰ পিন্ধি নাচিব যাওঁ।
উম, হুম, হয়। মুগা, মুগা কেনেকে বনোৱা হয় জানে নেকি আপুনি?
উম, উম, উম। মুগা সূতাৰে বনোৱা যায়, সেইটো আপোনাৰ হেৰি বনাই
হয়।
তাৰ পিছত সনেকে মুগা কাপোৰ পিন্ধি কৰি তেনেকে গোটেই গড়-গহনা পিন্ধি আমি নাচিবলৈ যাওঁ।
হয়, হয়। কেঁচা অ কেঁচা সোণৰ মানে কেঁচা গহনা যে
কেঁচা অ, অ কেঁচা সোণৰ গহনাই পিন্ধো। কিয় কি সোণৰ গহনা পিন্ধি আপুনি ওলাবলৈ নোৱাৰে। আৰু আজিৰ দিনত চব বস্তু তৰে ইমান দাম বাঢ়িছে, ইমান হেৰি হৈছে তো আপুনি হেৰি কৰিব নোৱাৰে ত কেঁচা সোণটিয়ে অলপ আমাৰ হেৰি হয়। ত' সেইকাৰণে চাখনে আমি পিন্ধো আকৌ। তেনেকে।
হয়, হয়। এনে মোৰো লাৰুখন লাগে।
হা, হা
মোৰো লাৰু পিঠা খাই বহুত ভাল লাগে আমাৰ। বিহুত আৰু আমিও সেনেকে পঢ়ো তাৰপিছত আমি মোৰতো বিহু মোৰতো আৰু বিহু ভাল লাগে। তাৰপিছত আপোনাৰ দীপাৱলী ভাল লাগে মোৰ। দীপাৱলীৰ বিষয়ে আপুনি জানেনে নাই? এটা যে ৰহস্যও আছে যে-
আপোনাক দীপাৱলীটো ভাল লাগে ন? দীপাৱলীৰ বিষয়টো আপুনি কওকচোন পিছে।
হয়, নহয় আপুনি আপুনি মানে সেই দীপাৱলীত মানে কি কওঁ আমাৰ যে ঘৰৰত উজ্জ্বল কৰে। নহয় দীপাৱলীত আমি মানে মাটিৰে বনোৱা মত তাকি যিটো মানে জ্বলা তো মোক। মা নিজে বীতো দেই মই নিজে হাতে দি বনাওঁ
চাকিটো কেনেকে বনাই আপুনি?
চাকিটো মানে এনে মোৰ মানে এটা স আছে। চাকি বনোৱাৰ যে আপোনাৰ এটা যে পৰ্ট নিচিনা থাকে যে। সেই বস্তুতো আছে। তাৰ পিছত আপোনাৰ মাটিখিনি মানে, হয় আৰু মাটিখিনি একদম হে কৰি লও মানে। প্ৰথমতে, এনেকেই সেনেকুৱা ধৰণেই বনাওঁ আৰু। তাৰপিছত আপোনাৰ ঘৰৰ আগত ৰংগলী বনাও ডাঙৰকে। সিদিনাখন আমাৰটো লক্ষী পূজাও কৰা হয়, সেইদিনাখন।
নিজে বনাই নি? নিজ নিজৰ খিনি নিজে কৰিলে বহুত মানে সেইটো নিজৰ হেৰি ন ভাল। কথাইটো সেইটো চবেই জানিব লাগে বা চবে জানিব লাগে নিজ
আপোনাৰ হয় আজিকালি মানে কি কয় কি হৈছে যে আপোনাৰ মানে, একদম গোটেই মানে সামাজিক সেই হৈ গৈছে ন ত' গোটেই টেকনলজিৰ কাৰণে সেইবোৰ বস্তু, বনোৱা যায় কিন্তু আজিকালি মানে হস হস্তলিপি বুলি পোৱা হয় মানে হাতেৰে বনোৱা বস্তু বোৰ আজিকালি একদম কমকে পোৱা যায় একদম মানে পোৱা নাযায়। কব পাৰি আৰু সেইবোৰ আগতেই- সেইবোৰ বস্তু বজাৰত বিকিবলেও মানে মানুহবোৰে ল'বলৈ বহুত আগ্ৰহ আছিলে সেইবোৰ কৰি মানে আপোনাৰ মানুহ বোৰে উপাৰ্জন কৰি আছিল হয় নে নিজৰ ঘৰখনন চলাইছিল। কিন্তু আজিকালি মানে আপোনাৰ তেকনলজী তেকনলিজী আহি কিনে মানে ইমান আগবাঢ়ি গৈছে। আমাৰ মানে বিজ্ঞানতটো ইমান আগবাঢ়ি গৈছে আজিকালি মানুহে সেইবোৰ বস্তু হয় আৰু সেইবোৰ বস্তু কিনিবলৈ নিবিচাৰে মানুহে ত সেই বস্তু নিকিনিলে এতিয়া আপোনাৰ যিবোৰ মানুহে সেইবোৰ দিদি নিজৰ মানে পেটটো সেই উপাৰ্জন কৰি আছিলে বানে পেহৰ কাৰণে কিমান মানে তাৰ অসুবিধা অ অসুবিধাজনক এ এইটো সমস্যা হৈ পৰিছে আপোনাক যদি কওঁ যে সেই সমস্যা টো ৰোধ কৰিবলে আপুনি কিবা চেষ্টা চলাবনে মানে কিবা এ তা উদ্দেশ্য
তেনেকে আমি সেনেকে উম আমি সমাধান মানে এনেকে আমিয়ে মানুহক বুজাব লাগিব কব লাগিব।
অ সেইটোয়ে আজিকালি মানে আজিকালি আমাৰ কি কয়।
মই যদি এ এ এটা দুটা ফেমিলি মানুক বুজাও সেই দুট মান ফেমিলি আৰু দুটা মান ফেমিলি ক বুযাব তেনেকে বোজালে বুজি পাব আমি মানুহে চে বুজি পাব ত হদিয় হ দিয় ন আমাৰ দেশত যে আমি নিজেওতো কিবা এটা কৰিব পাৰো।
হয় সেয়া নিজে কৰিব পাৰো স মানুহ বোৰে কি ধুনীয়াকে মানে আপোনাৰ চলিপি যিটো বস্তু দি ইমান হাতে দি বনায় ইমান কষ্ট কৰি কিনে বনায়। সেইটো আৰু আজিকালি অলপ লুপ্ত হৈ গৈ আছে হয় বহুত খিনি মানে আপোনাৰ লুপ্ত হৈ গৈছে দেখা নাযায় আজিকালি বহুত। লুকাই গৈছে কিন্তু হয় কিন্তু সেইবোৰ লুকাই যাব নালাগে যিটো আমাৰ। মানে পূৰ্বপুৰুষৰ পৰা চলি অহা সেইটো এটা পৰম্পৰাই হয় বুলি ক'ব, প ন আগৰ মানুহ বোৰেতো সেনেকুৱা ধৰণে গোটেই বস্তু বোৰ উপাৰ্জন কৰি কিনে সেনেকুৱা ধৰণে গোটেই ঘৰখন সজাইছিলে কি ধুনীয়াকে কিন্তু আজি, আজিকালি মানুহৰ ঘৰে ঘৰে একদম মানে ডিজিটেল হৈ গৈছে ম মানুহে মানে মানুহৰ সেই উম হয় গম পাইছো বহুত ভাল কাম কৰিছে কিন্তু সেইবোৰ মানুহৰ মানে মানুহৰ আপোনাৰ অ দিনটো মানে সেই কৰি কিনে উপাৰ্জন কৰা সমস্যা টো অলপমান উ ম খুবি অসুবিধা
উম অসুবিধা হৈ হৈ পৰিছে সিহঁতৰ ঘৰখন চলিবতো দিগদাৰ হৈছে ন! ঘৰখন চলিবলৈ ফৰিবলে ঘৰখন চলিব। হলে সেইখিনি আপুনিও যে এ নিজে বনাই যিহেতু আপুনিও দুটামান মানুহক বুজা, তাতে দুটামান মানুহক বুজালে মই দুটামান মানুহক বুজালে তেনেকে বুজি পাব ন মান মানুে ত দুট মান দুটামান মানুহ হলে চাৰিটা হব চাৰিটা মানুহে যদি, তেওঁৰ পৰা দু দু হয় দুটকা দুটকা দুটকাৰ যদি, টকাৰ যদি ব বস্ত টো সিহঁত তেওঁলোকে লৈ দিয়ে, তেওঁ আকৌ মুখত অলপ হাঁহি বিৰিঙাব হাঁহি, উথিব, ত সেইখিনি হাঁহি হাঁহি সেইকাৰণে কোনোবা এটা ঘৰ পৰিয়ালটো ভাল হ'ব।
হয় হয়, সেইয়াই বাৰু ঠিকে আছে বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিল। ৰাখিছোঁ দিয়ক ধন্যবাদ। ধন্যবাদ।